হেল্ল', অহ মাতটো সৰুকে আহিছে তোমাৰ।
হেল্ল'- হেল্ল'
ঔ এতিয়া ভালকে
শুনিছা?
অহ, শুনিছো পা
কি কৰি আছা?
মই এনেই ফেনৰ তলতে পৰি আছিলো বহুত গৰম।
বহুত গৰম উম।
তুমি কি কৰিছা?
মও এনেই বাহিৰতে বহি আছো ভিতৰতো গৰম বহুত।
সঁচাকে ঘৰৰ যে ৱাল বিলাকলৈকে গৰম হৈ গৈছে।
পৰা আৰম্ভ কৰিছে উম সেইকাৰণে গছৰ তলতে অকণ বহিছোহি
অহ, আমাৰতো গছৰ তলত বুলি কবলৈও নাই গোটেই গছসোপা কাটি -মেলি আজৰি কৰিলে।
আজৰি কৰিলে এতিয়া ক'ত বহিবা আৰু ভাত -পানী
ভাত খালো এই অকমান আগতে খাইছো দিন টো খাবই মন নাযায়
খাবই মন নাযায় গৰম পৰিলে অহ
তুমি খালা?
মই খোৱা নাই খাম হে গৰমৰ কোবত
অহ, মইও সই একেই এতিয়া জাষ্ট খাই আহিছে এনেইতো দুটামান বজাত খোৱা হয়
উম দেখাই আহিছা মইও ফোন কৰিলো মানে কথা এটা কবলে
কোৱা
এই তুমি কে'ক বনোৱা যে
অহ
পিছত মই ভাবিছিলো ময়ো কে'ক বনাব শিকাম কি শিকিম।
অহ
তাৰপৰা শিকাই দিবা নেকি?
কিয় নিশিকাম
অহ, তুমি চব ফ্লেভাৰ বনোৱা নে?
মই চবেই বনাও বাৰু মানে আমাৰ ইয়াততো মেইন কে তোমাৰ লাডু টো বনাই আৰু চকলেট কেক টোৱে বনাই বিলাক ইমান বুজি নাপায়।
হয় বাৰু।
উম! সেইকেইটাই বেছিকে চলে। এতিয়া তুমি, কোনটো শিক কিবা বা
মইতো এই দুটাই শিকিম। আকৌ যদি শি কোৱা! এইটো ৰেড ভেলভেটটো
অ'!
তেতিয়া মই বোলো, সুধো শিকাই দিবা নাই। অ'! তুমি কৈ দিয়াচোন? মানে, তেতিয়া ভাল হ'ব আৰু বস্তু চস্তু
অহ, তুমি বস্তু খিনি গোটাই ললে তেতিয়া গৈ পেলাই শিকাই দিব ভাল হ'ব।
অ',
খিলা
অ'! অ'! কোৱা? মই ৰবা দেই! অ'! কোৱা, কোৱা?
হেৰি, ফাৰ্ষ্টটে লাগিব তোমাৰ আধা কেজি হ'লে ডিম দুটা, মানে তেনেকে। তুমি, এক এক কেজিলৈ যেতিয়া বহাবা দুটা, দুটা, বাঢ়ি, বাঢ়ি, গৈ থাকিব।
মানে, আধা কেজিত দুটা দি কি দুটা দিম লাগে ন'।
অ'! আধা কেজিত দুটা। তেনেকে, এক কেজিত চাৰিটা।
অ'! অ'! অ'!
তাৰপিছত অ'! ডিমকেইটা অলপ টাইম, তুমি ফেটিব লাগিব মানে।
অ'! ফেটিবলৈওতো চাগে মানে, মেচিনটো লাগিব।
মেচিনটো লাগে, মানে হাতেতো ইমানো ফেটিব নোৱাৰি, মেচিনটোে লাগে আৰু। মেচিনটো হ'লে মানে, জল্দি হয় কামখিনি। যদি মেচিনটো নাই তেন্তে হ' মানে, হেতা দিও পাৰি।
হেতাওদি পাৰি অ'!
তাৰপিছত, অলপ টাইম ফেটি থকাৰ পিছত, তোমাৰ তাত দিব লাগিব, চেনি এক কাপ।
চেনি এক কাপ।
অ'! এক কাপ চেনি আৰু এক কেজিত সদায় দু দুকাপ চিনি। মানে, সেইটোৱে আৰু বাঢ়ি বাঢ়ি গৈ থাকিব মানে।
অ'! অ'!
তাৰপিছত, চেনিখিনি গুৰি হ'লে ভাল মানে। গোটা হ'লে কিয়? গোটা, গোটাকে থাকি যাব ন'! তুমি লৈ মিক্স কৰি লোৱা। তাৰপিছত, যেতিয়া কেক টো হ'ব। তেতিয়া মানে, ফুটা, ফুটাটো থাকিব মানে। পুৰা স্মুথটো নহয় মানে। সেইটো কাৰণে, তুমি যদি এই গুড়ি চেনিটো লোৱা দোকানৰ পৰা, সেইটো ঠিকে আছে, নহ'লে মিক্সিত মাৰি ক্ৰীম, অ'! কিন্তু চেনিখিনি পুৰা পাউদাৰ বনাই ল'ব লাগে।
মিক্সিত মাৰি ন'?
মিক্সিত মাৰি। তাৰ পাউদাৰ বনাই লোৱাৰ পিছত তোমাৰ, অলপ সময় মিক্স কৰাৰ পিছত তাৰ ৰিফাইন এক কাপ দিব লাগে।
অ'! মানে, আধা কেজিত একাপ তেনেকে।
অ'! সেইটো জোখ। মানে, তুমি যিমান আৰু এটা কথা তুমি, যেতিয়া বনাব ল'বা নিজে, নিজে আইডিয়া আহি যাব মানে। অ'! আধা কেজিত যদি একাপ হয়। তেন্তে, এক কেজি দুটা, তেনেকে, তেনেকে আহি থাকিব। যিমান দেৰ কেজি, দুই কেজি হয়। তাৰপিছত অ'! এই তাৰপৰা ৰিফাইন এক কাপ দি পেলাই, সেয়াও মিক্স কৰি থাকিব লাগিব।
খিনি ন'?
অ' মানে গোটেইখিনি হেৰি চেনীৰ অ' ডিম আৰু ৰিফাইনটো মিক্স কৰি পেলাই তুমি তাতে অ' বেকিং পাউডাৰ দিব লাগিব। বেকিং অ' বেকিং পাউদাৰটো এচামুচ
এচামুচ
অ'। তাৰপিছত তোমাৰ লাগিব হেৰি অ' চ'দা লাগিব। চ'দাটো একেবাৰে কম আৰু মানে একেবাৰে কম।
একেবাৰে কম।
সেইটোকাৰণে জোখ নাথাকে। যেতিয়া, মই তোমাৰ শিকাবলৈ যাম, তেতিয়া মই তোমাক দেখুৱাই দিম আৰু।
অ'! অ'! উম - উম।
তাৰপিছত অ' এছেনছটো তুমি যোন- মানে আমিতো এতিয়া নৰ্মেল কে'কৰ কথা পাতি আছোঁ।
নৰ্মেল অ'।
অ' তাত আমি বানিলা এছেঞ্চটো দি দিম।
উম - উম।
সেয়া অলপ টাইম মিক্স কৰাৰ পাছত
উম।
তুমি ময়দা এক কাপ দিব লাগিব।
ময়দা।
অ'।
ময়দা
তাৰপৰা ময়দা দি অলপ টাইম মিলাই মিলাই - মিলাই - মিলাই - মিলাই যেতিয়া মানে গোটেইখিনি মিক্স হৈ যাব আৰু।
উম - উম।
তেতিয়া তুমি অ' বাচন মানে কেকৰ এনেকুৱা বাচন থাকে ন'। আধা কেজি, এক কেজি, এপোৱা তেনেকে। কেক'ৰ বাচনটোত তুমি এই পেপাৰ কাটি ছাইডটোত লগাই আৰু তলত পেপাৰ দি তাত তুমি ৰিফাইণ্ড লগাই ল'ব লাগিব।
বাটাৰ অ' বাটাৰ পেপাৰ নহ'লেও হ'ব মানে তেতিয়া। অ' - অ'।
নাথাকিলে নৰ্মেল আমাৰ মানে বহী পাঠ বা পেপাৰ তেনেকৈও পাৰি।
অ' - অ', তাৰ ৰিফাইন লগাব লাগিব?
অ' তাৰ ৰিফাইন লগাই ল'ব লাগিব।
অ' - অ'।
তাৰপিছত তুমি সেইখিনি
উ
অ' মিক্স কৰি থোৱা হেৰিখিনি তুমি মানে বেছটো আৰু। তাত দিব লাগিব মানে।
তাত দিব লাগিব
অ' দি দিয়া পিছত তোমাৰ অভেন আছে যদি তো তাত হ'বয়ে নহলে, নথকাখিনিৰ কাৰণে তুমি যদি দি কেৰাহী আছে কেৰাহীত তলত তুমি বালি অলপ দি বা নিমখ অলপ দি তাৰ ওপৰত এই গেছৰ ষ্টেণ্ডবিলাক যে, গেছৰ ষ্টেণ্ড মানে বস্তু নমাই থোৱা যে ষ্টেণ্ডবিলাক যে থাকে
অ' কুকাৰ-চুকাৰ থোৱা
অ' কুকাৰ-চুকাৰ থোৱা সেই তেনেকুৱা ষ্টেন এডাল দি
অ' - অ'।
চনটো বহাই ভাট- ঢাকোন মানে বতাহটো ওলাব নোৱাৰাকে আৰু তাৰপৰা।
মানে পুৰা ছিল হ'ব লাগি
অ' পুৰা ছি টিল হব লাগিব। এই বতুৱাত ভাল হয়, মানে কেৰাহীতকেও বতুৱাত ভাল হয়। কিয় বতুৱাৰ ঢাকনবিলাক পুৰা
অ' - অ', বন্ধ হৈ থাকে অ'।
তাৰপিছত তোমাৰ আধা ঘন্টা,। পঞ্চল্লিশ মিনিট লাগে আৰু সেইটোছ নিজে চাই থাকিব লাগিব। জুইটো ইমান দি দিব নালাগে। জুইটো একদম কম দিব লাগে মানে।
কম জুইত ন'? অ' - অ' মই আকৌ অভেনৰ বাহিৰে বনাব নোৱাৰি বুলিয়ে ভাবিছিলোঁ পাই।
অ' মানে বহুতে নাজানে যে এনেকে কেৰাহীত বা বতুৱাত তেনেকে সেইবিলাকত পাৰি বুলি
উম - উম।
আৰু এনেকুৱা নহয় যে মানে বেলেগ হ'ব খাবলে কিবা তোমাৰ ভালেহে হয়। জুইত বন- জুইত কিবা গেছত বনোৱাটো এনেকে বনোৱাতকে বহুত ভাল হয় আৰু খাবলৈ।
ভালে হয় ন'? অ'।
তাৰপিছত তোমাৰ আইচিং কৰিব মন গ'লে তোমাৰ যদি উম ক্ৰীম লগাব মনছে কেকটো তেন্তে, তুমিতো ইয়াত দোকান- চুকানো নাজানা।
নাজানোঁ নহয়।
অ'। অ' আমাৰ উম মিছামাৰীত এখন আছে- মিছামাৰীখন ময়ো যোৱা নাই দেই। মোৰ দাদাহঁতহে গৈ থাকে মাজে মাজে।
অ' মিছামাৰিখনলে ন'? আৰু ক'ত পায়?
মিছামাৰি, তাৰপিছত হেলেমত- হেলেমততো আগৰ পৰাই পায়। আমি গমহে পোৱা নাছিলোঁ।
অ' - অ'।
হলেম চেণ্টাৰতে এই বিবাহ ভৱনটো যে আছিল, তাতে দোকান এখন আছে। তাত কেকৰ চব বস্তু পায়। তাৰপিছত ক্ৰীমটো লব তোমাৰ দুশ-ডেৰশ' ভিতৰত তেনেকে।
উম - উম।
তাৰপিছত
মাইৰিং কৰিব বিচাৰিছা কেকটো, তেন্তে ফুড কালাৰ ল'ব লাগিব।
ফুড কালাৰ ল'ব লাগিব ন'? অ' - অ'।
কালাৰ লাগে, তেনেকুৱা কালাৰ লৈ ল'লা। এতিয়াটো ভাল ব্ৰহ্মাজানতো এখন দোকান খুলিলে। ব্ৰহ্মাজানত খনতো চব পায়। তিয়া হেলেমত যদি কিবা নাপায় হেলেম অ' কি, ঘাইঙাখনত অ' কি, ব্ৰহ্মাজনখনত চব পায়।
চব পায় ন'? অ'।
তাৰ পিছত তুমি তেনে কে ক্ৰীম অ' তাৰপৰা হেৰি স্প্ৰিংকলছ এইটো যে ওপৰত যে ছটিয়ায়
অ' - অ' - অ'।
দিব কাৰণে
অ' গম পাইছোঁ অ'।
তাতেই পায়। সেইবিলাক তুমি আনিলা। অনাৰ পিছত কেকটো গৰমে - গৰমে কিন্তু আইচিং কৰিব নালাগে।
গৰমে - গৰমে আইচিং কৰিব নোৱাৰি ন'? আকৌ এই ফুলবোৰ কেনেকে বনাই?
ফুলবোৰ মানে তুমি ক্ৰীম টো আনিলা তাৰপিছত অলপ টাইম তুমি মেচিনেদি মিক্স কৰিব লাগিব। দিব তাৰ পিছত ফে ফেটিব লাগিব ফেটি -ফেটি লোৱা পিছত যেতিয়া মানে তুমি বাছ যোনটো বাচনৰ কৈছা বাচনটো উলটাই চালে তুমি গম পাবা যদি ক্ৰীমটো মানে বৈ নাহে তেন্তে ক্ৰীমটো হৈ গ'ল
উম আৰু এনেই হৈ গলে মানে হৈ গলে পৰি নাযায়?
ন হৈ গলে পৰি নাযায় যদি নহয় তেন্তে পৰি যাব মানে পিছলি যাব।
অ' - অ'।
তাৰপিছত তুমি পাইপিং বেগ বুলি কয় আৰু নজেল বুলি কয়
নজেল আৰু পাইপিং বেগ ন' মই লিখি লওঁ ৰবা অ', - অ', কোৱা
তাৰপিছত নজেল- নজেলটোৱে মানে ডিজাইনটো বনাই কি ক্ৰীম ফুলবিলাক
অহ - অহ হয় ন' মই আ' গোটেই বস্তু খিনি এনেকে আনি মেলি থ'ম আৰু যদি কিবা থাকি যায় তোমাক ফোন কৰিম
অহ - অহ।
এদিন আহি মোক শিকাই দিবা দেই
অহ, ঠিক আছে বাৰু
উম- উম ঠিক আছে দেই
অহ, ঠিক আছে হ'ব
উম- উম